হেল্ল' অ কি খবৰ
এ আছো দে তোৰ
এ আছো আৰু এতিয়া কামৰ পৰা আহিছো
বা কি কাম কৰিলি অ আজি
আই আই টি কোম্পানী এটাত সোমাইছোঁ
হয় নেকি
হয় হয়
অ কেনেকুৱা কাম চাম কেনেকুৱা
কাম চাম ভালেই মানে অলপমান যাতায়তৰ অসুবিধাটো হয় আৰু
কত পাইছ তই
মই
অ
পাইছোঁ আৰু দে
অ অ
ভাত খালি
এ দৰমহা পাতি কেনেকুৱা ভাল পোৱা যায় নে
ইমানো ভাল নহয় আইয়ো প্ৰথম প্ৰথম সোমাইছো যে
অ এইয়া ভাত খালো ভাত খালো তই খালি ভাত
খালোঁ খালোঁ
অ কিহে খালি
আলু পিটিকা
অ বাঃ আৰু কি লাগে
আৰু একো নাই খোৱা আজি
ঠিকে আছে
আজি এনেকুৱা দবা পিটা বৰষুণ পৰিছে
অ আমাৰ ইয়াত আজি অ আমাৰ ইয়াত আজি ৰ'দ দিলে ৰ'দ দি ৰাতিপুৱা সময়ত তামাম ৰ'দ দিলে দেই দিয়াৰ পিছত তোৰ বাৰটামান বজাত এনেই কুৱা তোৰ মানে বৰষুণ ইয়াতো এনেকুৱা বৰষুণ মই এতিয়া মানে কি পথাৰত আছিলো মই আজি হাল হাল বোৱা কাম চলি আছিলে আজি মানে গাড়ী লগা তাতে ট্ৰেক্টৰ খন আজি মানে কি হৈছিলে তোৰ এ হাল বালে মোৰ মাটি খিনিত আজি হাল বতে কি হ'ল ট্ৰেক্টৰ খনৰ চকাটো সোমাই থাকিলে সোমাই যেতিয়া গ'ল সেইখনৰ লগত লাগি আকৌ নোলাই নো ওলাই লাষ্টত মানুহ মাতি টানি টুনি ৰছী বান্ধিছো ৰছী বান্ধি টানি টুনি লাষ্টত উলিয়াইছো উলিয়াই পেলাই এতিয়া ঘৰ ভাত চাত খাই এতিয়া আহি পেলাই অকমান আৰাম কৰিব পাৰিছো আজি মানে বহুত জ্বালা হল বুজিলি
বুছ খেতি বাতি কৈছে নাই
খেতি বাতি তোৰ আছে তোৰ বাৰ বিঘা মাটিৰ আজি হেৰি হ'ল সমাপ্ত হল বাৰু আজি বাৰ বিঘা মাতি আজি হাল বাই অ বাৰ বিঘা মাটি আজি হাল বাইলো কালি যোৱা কালি সাত বিঘা মাটিতৰ হৈছে আজি বাকী খিনি কৰিলো বাকী পানী পানী দুন আৰু এতিয়া বৰষুণ দিছে অলপ আমাৰ কাৰণে ভালে হৈছে খেতিয়কৰ কাৰণ বৰষুণটো নাপোন ন
হয় হয় একে বন্ধু আৰু এইটো বুজিছে
একদম বৰষুণে একদম এতিয়া মানে ব টো দিছে কাৰণে মনটো ভাল লাগিছে য মাত
এই আজিকালি মানে বৰষুণতো মানে বহুত কম হয় আগত থাকে আপুনি লক্ষ্য কৰিছেনেে
ত এতিয়া মাটিডৰা এতিয়া কি হব আপোনাৰ ভাল হব মানে উ মাটিডৰা এতিয়া খেতি মানে এতিয়া কঠিয়াৰ কাৰণে মানে ভাল মাটি হৈছে এতিয়া মানে এতিয়া আপোন উগৰাটো বাঢ়িব লগতে ম মিৰ মাটিৰ আপোনাৰ যোনটো আপোনাৰ মানে হেৰিটো আপোনাৰ মাটিতো আপোনাৰ কোমল হ'ব কোমল হলে আপোনাৰ ধানৰ আপোনাৰ যোনবোৰ আমাৰ শস্ৰ যোনবোৰ শিপা সেইবোৰ আপোনাৰ মানে বগাই য মানে অলপ সহায় হয় বুজিছে তাকে আজি তাকে আজি মই মানে আলিও গাঁঠিলো আলি বনালো আলি বনাই পেলাই সেয়া এতিয়া কঁকাল দি এতিয়া মানে হালি শালি বনাব লাগে যে আপোনালোকে আৰু ক'তনো এইবিলাক আৰু আপোনালোকে টাউনৰ মানুহৰ আপোনাক এইবিলাক কত বুজি পাব আৰু এদিন আহিব গাঁৱলৈ শুনিছে শুনিছানে শুনিছ নে হেল্ল' শুনিছে নে আপুনি